অ কি কৰিছা
মই এনেই তোমাৰ ভাত খাই আহিছো তুমি
এ নাই মই বহি আছো মায় বনাই আছে মই বহি লৈ চাই আছো।
আচ্ছা আচ্ছা মানে তুমি ভাত বনাব শিকি আছা ন
অ সেইটোয়ে টপিকটো মানে সেই ভাত বনাই শিকিবলৈ
সেইটোয়ে ঠিকে আচ্ছা আচ্ছা ঠিকে আছে দিয়া বাৰু শাকিব লাগে ন এতিয়া ডাঙৰ হৈছা
উম তাকেহে উম ভালে তোমাৰ
মোৰো ভালেই দিয়া।
ভালেই ন
অ ভালে বাকী আজিকালি আমাৰ ঘৰৰ পিছফালে যে ই পানী নদীখন আছে ন
আহ
ইমান লেতেৰা হৈ গৈছে ন পেকেট তোমাৰ চুইংগামৰ পেকেট চিপছৰ পেকেটব পৰি থাকে জান আ
অ মানুহ বিলাকৰ ভুল আছে আজিকালি ক'ব গ'লে চবে মানে কি কয় তো নদী পাত ফুৰিবলৈ যায়। ফুৰিবলৈ বা পিকনিক কৰিবলৈ যায়।
অ সেইটোয়েতটো ন পিকনিক
উম তাৰ পিছত গৈলে পেলাই তাতে প্লাষ্টিক ধৰি ল পাই চব বস্তু তাতে পেলা জ্বলাই থও নাহে ন সেইটো এটা পব্লেম। যাওক বৰষুণ যেতিয়া বৈ গুচিয়ে যায়
সেইটোৱে ন আগত জ্বলালেওতো তোমাৰ এয়াৰ পলিউচন হয় ন মানে তোমাৰ বহুত বেয়া জ্বলালেও পানীত পেলালেও বেয়া সেইটো মানে মাটিত খান্দিলেও বেয়া জানা প্লাষ্টিক
নগলে একোৱে অ হে প্লাষ্টিকটো মানে কি কয়তো নগ'লেও হেৰিও নহয় গেছটোও বেয়া
সেইটোয়েটো ন গেছ চেছ বহুত বেয়া মানে তাৰ যোনটো গেছ দিয়ে ন জ্বলাও সেইটো মানে তোমাৰ বায়ুৰ কাৰণে বহুত বেয়া
তাকে এতিয়া প্লাষ্টিক মানে আজিকালি দিছিলে ন কেইদিনান আগতে কা হেৰি কি কয়তো কাপ পুৰৰ
অ কাপোৰৰ কি
কেৰি বেগ দিছিলে নহয় কাপোৰৰ যে
অ অ কেৰিবেগ দিছিলে অ মাজতে কেৰিবেগ এটা ওলাইছিল বাৰু কাপোৰৰ সেইটো বেছি ভাল আছিলে অ সেইটোৱে সেইটোৱে তোমাৰ কাপোৰৰ ওলাইছে পেপাৰৰো ওলাইছে
কৈ লৈ পেলাই এয়া য'তে ত'তে পেলাই
সেইটোৱে মানে মানুহে কিয় নলয় যানা কাপোৰৰ মানে ভিজি যায় ন ফটক কটে
সেইটোও হয় বাৰু মানে বস্তু যদি ছিঙি যায় বাই চান্স
সেইটোৱেটো তোমাৰ ফাটি যায় তোমাৰ ভিজিলে আৰু তোমাৰ কি কয় মানে প্লাষ্টিকৰটো বেছি ভাল ভাবে কিন্তু প্লাষ্টিকৰটোৱে কিমান হাৰ্ম কৰে তোমাৰ বা আমাৰ প্ৰদূষণ টো কিমান বঢ়াই সেইটো সিতে নাজানে ন মানুহ বিলাক
সেইটোৱে আমাৰ এইফালে আকৌ নদী এখন আছে হা সেই নদীখনত বাৰু তেনেকুৱা একোৱে নাই ক'ব গলে আমাৰ ভাচনি ইয়াত হয় দুৰ্গা পূজাৰ
অ
পোৰা চাফা কৰিয়ে থউ মানে এইখন নদী।
আচ্ছা আচ্ছা অ সেইটোৱেটো ন আমাৰ জানা যোনটো নদীত মানে এনেকুৱা দুৰ্গা মা উঠাই ন
উম
ত' সেইটো নদীও জানা ইমান লেতেৰাকৈ থৈছে মানে মানুহ মোক দেখিয়ে বেয়া লাগে জানা এইবিলাক।
চাফা হৈ থাকিব লাগে ন কাৰণ মানুহে যিমানখিনি লেতেৰা কৰিব জীৱ জন্তু গৈ পানীও খায় ন
সেইটোৱেটো ন পানী খাব সেইটোৱে আৰু আমাৰ ঘৰত পিছফালে যে যোনটো নদী আছিলে যে উম মাজতে তোমাৰ মাছ মৰি মৰি এনেকে অ ঠিঙি আছিলে জানা পানীৰ ওপৰতে মানে এনেকে হাতুৰী আছিলে মানে মৰা
অক্সিজেনৰ কমি হৈ যায় মানে সেইটো কি ক'ব গ'লে যে আমাৰ মানে পুখুৰী আছে ন এই তাতো হৈছে মানে কিবা আৱৰ্জনা বেছি হৈ গ'লে বাম কি কয়তো মেটেকা বেছি হ'য় গলে অক্সিজেন লব জেগা নাপায় সেই তেতিয়া সময়ত মাছ বিলাক মৰি যায় অক্সিজেন বিচ বিচাৰি বিচাৰি
সেইটোয়েইটো ন এনেকা মানে অলপ মেইনটেইন কৰিব লাগে ন পুখুৰীতটো হ'লে মানে অলপ মান তুমি জানা কথা এটা মানে পুখুৰীত যে মানুহে গা ধুৱে যে মান গা ধুলে যে পানীটো উল্টা চাফাই হৈ জানা
হে
অ টো মানে এনে তুমি গা নুধুলে ন পুখুৰতটো এনেই পৰি থাকিলে পুখুৰীতো লাহে লাহে বহুত লেতেৰা হৈ গৈ থাকে
সেইটো হয় যে সেউজীয়া পৰি যায় বা তেনেকা যে ৰঙা পৰি যায়
আৰু এটা কথা তুমি পুখুৰীতো চাফা কৰিব কাৰণে আৰু এটা বস্তু কৰিব পাৰা তিনি চা চাৰি কেজি চোন দিব লাগিব তুমি চোন যে সেইটোৱে কিন্তু সেই দিলে মাছ খিনি মৰি থাকিব সেইকাৰণে মানে সেইটো অ সে টোৱে পানী খিনিটো চফা হৈ যায় কিন্তু মাছ খিনি মৰি যাব ন সেইটো জীৱ জন্তু বেয়া হব সেইটো সেইটো কৰিব নোৱাৰি আৰু
অ
সেইটোয়েতটো আৰু আজিকালি তোমাৰ গাড়ী মটৰ ৰ ইমান চলে তোমাৰ ৱায়োটো ইমান
তাকে মানে গছ গছনিবলাক লগাব লাগে ন গছ গছনি লগালে মানে বায়ু প্ৰদূষণ নহয় না গাড়ীযিমান খিনি আহি থাকে গছে শুহি লয় না
সেইটোয়ো ন তোমাৰ আজিকালি গছেও কাটিছে মানুহে মানে হয়েতো উশাহ দিয়ে ন।
সেই বুজিব লাগে মানুহে ন মানে গছ বিলাক আজি বেছিভাগ কাটেই কাটি দিয়ে ন
সেইটয়ে কাটিব নালাগে
উম মানে নিজৰ খিনি চাব লাগে গছ গছ গননিও অকণমান চাব লাগে ন
সেইটোয়েতো ন মানে মানুহে মানে নিজৰটোয়ে চাই আৰু মানে কিবা প্লাষ্টিকৰ চিপছ খাই এনেই ৰাস্তাতে পেলাই দিয়ে এনেকে কৰিব নালাগে ন এনেকৈ ডাষ্টবিন থাকে ডাষ্টবিনত পেলাব লাগে
সেইটয়ে আজিকালি মানে মানুহতো বহু চৰকাৰে কিমান খিনি- পৰিছে ডাষ্টবিননৰ পৰা ধৰিলেও সব খিনি এই যে ক'ব গ'লে গুৱাহাটী খন যে। তাত যে ইমান ধুনীয়াকে বনাই পেলাই ছবি বিলাক যেনেকে উওৰণ সেতু বিলাকলে ছবি তবি আঁকে
অ তোমাৰ যে গুৱাহাটীৰ যে অভাৰ ব্ৰিজখন আছে যে তাতে তলত নে বহুত জুবিন গ গাৰ্গৰ ফটো আঁকিছে আৰু কিবা কিবা কাৰ্টুনৰ ফটো আঁকিছে ভগৱানৰ ন ভাল লাগে ন চাই
ভাল লাগে কিন্তু মানুহেতটো তাত আকৌ মানে কি কয় এইটো পিক পেলাব কিবা কিবি আঁকিব লেতেৰা কৰিব সেইবিলাক মানে মানুহে আজি আজিকালি মানুহে যে এইবিলাক নুবুজে মানে কষ্টৰে আঁকিছে কিহৰে আঁকিছে সেইবিলাক নাই
থৈ দিব লাগে আৰু মানে এনে ধৰিলে ন ফাইন কাটিব লাগে ইহঁতৰ পা শ হাজাৰ টকা
তাকে ব এই মানুহে ভয় নকৰে দি দিব লাগিলে তো মানে কৰিবই
চাই চিতি কৰিব লাগে ন কাম ডাষ্টবিন আছে ডাষ্টবিনত পেলোৱা ন সেইটোয়ে বাকী আমাৰ তোমাৰ ইমান জানা নইজ পলিউচন হয় তোমাৰ এইফালে মানে ৰাতি শুব নোৱাৰি জানা এনেকে।
নইজ পলিউচনৰ কাৰণে এটা কথা কওঁ এই নইজ নইজ পলিউচনৰ কাৰণে যে মানে যেনেকে দেৱালী চেৱালী যে বম চম ফুটাই যে আমিতো ফুটা ন ফূৰ্তি কেনে ফুটাও ন বাত সেই ফূৰ্তিৰ পিছফালে যে এই চৰাই বিলাকে জীৱ জন্তু বিলাকে যে কিমান যে কষ্ট। নাপায় সেইটো আমাৰ ভাবিয়ে নাপায়
অ সেইটো হয় বাৰু দেই মানে কোনবা কোনবাতো মৰিয়ে যায় চাগে ন ইমান
চৰাই বিলাকৰ কাণ খন নু কিমান সিহঁতৰ জীৱতটো কিমানতো।
সেইটোয়েটো আমাৰ মানুহৰ কাণখনে কিমান দুখ পায় ভাবাচোন এনেকে আৱাজ শুনিলে।
তে সেই চৰাই খিনি কাণ খন কিমানতো জীৱতো ওলাই যাও ওলাই যাও অৱস্থা কৰে হয় চাগে।
সেইটোয়েইটো ন এনেকে কৰিব নালাগে মোৰ মতে ন উম তোমাৰ দিৱালীত মানে ফটকা ফুটাব লাগে মানে সৰু সৰু যেনেকে ফুলজাৰী হওঁক ন কলগছ চকৰি এইনবিলাক ফুটাব লাগে সেইবিলাক ইমান আৱাজ নকৰে ন
উম কিবা বিয়া এখন হ'লে মানে একদম পুৰা লগাই দিয়া আৰু মানে একেবাৰে মাৰ গম পাই
সেইটোৱে আৰু সেইটো কাৰণে তোমাৰ নইজ পলিউচনতটো হয় আৰু তোমাৰ এয়াৰ পলিউচনতো হয়। সেইটো কাৰণে ধোঁৱা উৰে যে সেইটোয়ে আমাক সেইটোয়ে এইটো আমাৰ এ পাৰিয়ে ন আমাৰ কেইবছৰ হ'ব লাগিব নহ'লে কেনেকে হ'ব ন মানুহে জীয়াব নোৱাৰিব দেখোন। দুনীয়াখনত
বিয়াখন পাতিছে বিয়াখন পাতিছে পাতিছ ন মানে বক্সৰ চাউনটো কমাই দিওঁ মানে বিয়াখনহে মেইন গানটোতো মেইন নহয় নহয়।
সেইটোৱে তো ন বিয়াখনে মেইন আৰু বিয়াতটো মানে গান বজালে বজাব লাগে মানে দহটা এঘাৰটা লকে বজাব লাগে তাৰ পিছত মানে মানুহ বিলাকে খুৱে ন' কষ্ট পাব।
মানুহখিনি বাৰু মাৰ' গুলি চৰাই-চিৰিকটি জীৱ-জন্তু বিলাকেতো পাব ন'?
টো ৰাতিপুৱাতটো উৰি থাকে নিজৰ পোৱালি কাৰণে বস্তু, খোৱা বস্তু বিচাৰি ফুৰে।
উম হেল্ল' হেল্ল' হেল্ল' হেল্ল'! হেল্ল' হেল্ল' হেল্ল'